অঁ', হেল্ল'-হেল্ল' শুনিছা নে?
শুনিছো বা।
আচ্ছা-আচছা। কি খবৰ তোমাৰ?
মোৰ ভালেই। আপোনাৰ কি খবৰ পিছে?
ময়ও আছো দিয়া ভালে। এতিয়া ক'ত আছা? মই এই গুৱাহাটীতে আছোঁ আৰু। আৰু তুমি?
মইও মোৰ কামৰ জেগাতে আছো বাৰু এই মাত্ৰ- আহি পেলাই অকণমান জিৰণি লৈছো।
আচ্ছা-আচ্ছা তাকে, মইও আছো আৰু এনেই।
খোৱা-বোৱা কৰিলে?
এতিয়ালৈকেতো খোৱা নাই। তুমি খালা নেকি?
নাই। এই লাৰু পিঠা অলপ দি পঠাইছিলে ঘৰৰ পৰা তাকে খাওঁ বুলি ভাবিছো।
আচ্ছা-আচ্ছা, খোৱা-খোৱা। আনটিয়ে বনাইছে নে?
অঁ', মায়ে বনাইছে বাৰু।
আচ্ছা'-আচ্ছা' তাকে। লাৰুটো কিহৰ লাৰু? আচ্ছা'-আচ্ছা'।
অঁ' লাৰুটো হেৰি চুজি আৰু নাৰিকল দি ব-বনাইছে।
আচ্ছা'-আচ্ছা'। আৰু মানে আণ্টিয়েতো বহুত টেষ্টি কেক বনায় ন'। কেক অ', মানে কি'হে দি বনাই কেক? তোৰ ৰেচিপিটো কোৱা? অঁ' মই খাইছোঁ ভাল লাগিছে খাই।
অঁ', মানে নহয় সেই চুজি কেক বনাই আৰু, তা'তে ধৰক- ৰিফাইন ঘিউ এইবিলাক বেছিকে দিয়ে যে সেইটো কাৰণে খাবলৈ বৰ টেষ্টি- হয়। চুজিতো মানে কণি নিদিয়ে মায়ে চুজি - ৰিফাইন তাৰ পাছতে আপোনাৰ বেকিং পাউদাৰ এইবিলাক দি- প্ৰথমতে ফেতি লয়, আৰু আমাৰ অভেন নাই নহয় গতিকে সেই প্ৰেছাৰ কুকাৰ
হা'-হা'।
তা'তে ব- নাই, অকণমান নিমখ দি পেলাই তলত- তাৰ ওপৰত পাৰিলে ত তাৰ পিত তাতে কম জুইত অকনমান বেছি সময়ৰ কাৰণে দি থয়। এ বৰ কোমল হয় কেকটো মানে।
অঁ বহুত টেষ্টি হয়। ছাপ'জ লাইক দোকানত যোনটো আমি কিনি খাওঁ, সেইটো মিঠা বেছি থাকে ন। কিন্তু, মানে আণ্টিয়ে যোনটো বনাই দিয়ে সেইটো বেছি মিঠা নহয় আৰু। সেইটো মানে খাই পেলাই ভাল লাগে। উম' হুম' কাৰণ এই পেকেটৰ কেক বোৰ যে তুমি চাবা পিছ- এডেড চুগাৰটো দি দিয়ে, সেইবোৰ আৰু আনহেল্ডিও হয়। সেইকাৰণে হাঁ হাঁ আন্টিয়েতো কিবা কিবি বনাবও জানে কিন্তু ন, পিঠা চিঠা।
অঁ এতিয়া লাৰুও দিছে চুজিৰ লাৰুটো দিছে চুজি আৰু নাৰিকলৰ যে লাৰুটো।
উম' হুম হুম। সেইটো খাই ভাল লাগে বাৰু, ইমান ধুনীয়া হৈছে। তাকে আৰু এই মানে কি কয় তোমাৰ আচাৰ যে বনায়, - সেইটোতো ভালে লাগে খাই পেলাই হাঁ। এবাৰ যে কিবা আচাৰ বনাইছিলে নেকি, বেঙেনা নে কিহৰ পৰা যে?
বেঙেনাৰ আচ- চাৰ বনাইছিলে।
হুম হুম হুম, প্ৰথমবাৰ খাইছোঁ মই আগতেতো খোৱা নাই বেঙেনাৰ আচাৰ। তাৰপিছত খাই পেলাই ভালে লাগিছে এইটো। হাঁ হাঁ আজিলৈকে মানে বেছি মানুহে-
অঁ নেমুহে ইউজ কৰে, বাকী চাইট্ৰিক এচিড এইবিলাক ইমান ব্যৱহাৰ নকৰে।
আৎচ্ছা আৎচ্ছা, মানে যেতিয়া আচাৰটো বনায়- তেতিয়া নেমুটো দি দিয়ে আৰু তাতে, মানে বেলেগ- অঁ আৎচ্ছা আৎচ্ছা হাঁ। কাৰণ বহুত মানুহে কিবাকিবি দিয়ে ভিনেগাৰ কিবাকিবি।
অঁ সেইটোৱে ভিনেগাৰটো মায়ে নিদিয়ে মানে ভিনেগাৰত অকনমান পানী থাকে ন পানীৰ- এ এটা পাৰ্চেন্ট পানী থাকে, সেইটো অকনমান বেয়া কৰাৰ- এটা চান্স থাকে, উম'। সেইটো কাৰণে ভাল লাগে আৰু।
উম হুম, ভাল লাগে খাই। এই আমিতো এবাৰ কিবাও খাইছিলোঁ ন কচুৰ আচাৰ, তুমি খাইছিলানে?
মই আপুনি আনিছিলে নেকি চাগে এগ্ৰিকালচাৰ সেই এ-
এগ্ৰিকালচাৰ সেই এগ- উম' না না মই অনা নাই। এইটো চাগে এই কি কয় কোনোবা আনিছিলে মুঠতে। আমি সেইটোও খাইছিলোঁ কচুৰ।
অঁ মোৰ মনত পৰা নাই বাৰু।
উম বেঙেনাটো খালো বাৰু কিন্তু- কচুও খাইছোঁ এদিন, তুমিও খাইছা মোৰ মনত আছে। সেইটো কচুৰ আচাৰটো ভালে লাগে। মানে ইউনিক এটা ফ্লেভাৰ সেই তেনেকুৱা দিয়ে আৰু।
হয়, এই আপোনাৰ পেহীয়ে যে বৰা চাউলৰ এটা যে ঘিলা- পিঠা বনাই সেইটোও ভাল লাগে।
ঘিলা পিঠা বনাই সেইটোও ভাল লাগে। হাঁ হাঁ আৰু এদিন যে- তোমাৰ কাৰণে কেক আনিছিলো, তুমি খাইছিলানে?
কেক।
মানে কি কেক আছিলে পাহৰি থ অঁ তুমি খাইছিলানে?
অ খাইছিলো খাইছিলো।
ব্লেক কালাৰৰ যে।
ব্লেক কালাৰৰ কেক মোৰ মনত পৰা নাই দেখোন।
তাকে তাকে, তুমি পাহৰিলা চাগে।
হ'ব পাৰে।
হব পাৰে। হা হা সেইটো
কিন্তু বহু দিন হ'ল ন আপুনি ঘৰৰ পৰা সেই যে বস্তুটো আনিছিলে বহু দিন হ'ল মই খোৱা নাই।
এই পিঠাটো। আচ্ছা আচ্ছা এই বিহু চিহুতহে বনোৱা যায় বিহু চিহু নহ'লে আৰু এনেই নবনায় ন। কিন্তু মানে আন্টিয়েটো হা হা। এতিয়া বনোৱা নাই সেইটো বনাবলৈ আৰু টাইম নালাগে কিন্তু সেইবোৰ আৰু অকেজেনেলিহে হয় সদায় নহয় ন।
হয় হয়, গাহৰিটো কিন্তু এতিয়া বহুত ভাল বিজনেচ হৈছে ন?
অ এইটো হয় বিজনেচটো ভালেই হয় চলে আৰু ব ড্ৰাই কৰি শুকাই পেলাই যদি সেইবোৰৰ বিকা যায় তেতিয়াও মানে মানুহৰ ফাইদা হ'ব আৰু।
হয় হয়।
কিন্তু আমাৰ ফালে মানুহৰ এই বিজনেছ মাইণ্ডেড কিবাটো নাই ন বেছি। তাৰে শিকাই, কিন্তু আন্টিয়টো সদায় বনাই ন হি ত বি বিহু হ'লেও নহ'লেও পিঠা চিঠা।
অ।
সেইবোৰ ভালেই আৰু।
অ মাই
তোমালোকৰ ফালে গৰম পৰিছে, সা সেইটো উম আনটিয়ে কিন্তু বিজনেচ চিজনে খুলি ল'ব পাৰিলে হয় আকৌ স্মল বিজনেছ ঘৰতে। মানে পিথাৰ ক্লাউড কিটছেন সেইটো পাৰিলে। মানুহতো ভাত কিবা কিবাৰ ক্লাউড কিটচেন খোলে ন।
আছে মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে।
উম কিন্তু মানে নিবিকে ন তেনেকুৱাকে। আৰু তো কিবাতো পাহৰিয়ে থাকিলে মানে নিমকিটো যোনটো বনাই। হেল্ল
হয় হয়, চে